হেল্ল
অ' কয়চোন।
কি খবৰ তোমাৰ ভাল নে?
আছো, তোমাৰ ভালনে?
হেল্ল'
তোমাৰ?
শুনি আছানে তুমি?
আছো আছো তোমাৰ ভালনে?
অ অ
কি কৰিছা?
বাকী মা-দেউতাৰ ভালনে তোমাৰ?
ভাল ভাল তুমি কি কৰিছা?
মই আছো এনে, তুমি কি কৰিছা?
মইও এই টিভি চাই আছিলো ৰ'বা।
অ কি চাই আছিলা বা টিভিত? উঁহ এ ৰ কি বা চাই আছিলা বোলো টিভিত
কিবা মানে কি চাম আৰু চিৰিয়েল চাই আছিলোঁ।
অ অ ঠিকে আছে।
নাগিন নাগিন হা হ
হে হে অ' আজি দেওবাৰ নহয়।
অ তুমি
মাইয়া মই একো চোৱা নাই ৰ'বা এনে মোবাইলটোকে কিবা গেম খেলি আছিলো।
অহ মই আৰু চাই আছিলো।
কিবা এটা সুধিবলেহে তোমাক ফোন কৰিছিলো ৰবা।
কি কোৱাচোন
তুমি যে যোৱাবাৰ যে কাজিৰঙালে যে গৈছিলা।
অ অ
কাজিৰঙা যাওঁতে মানে মানে মানে তাতে হোটেল এটাত তাত তেনেকুৱা ৰেজৰ্ট চেজৰ্ট তেনেকুৱাত আছেনে নাই পিছে সেইফালে মানে যেতিয়া তুমি
মানে অ কাজিৰঙা যে গৈছিলো কি তোমালোকেও যাবা নেকি
অ আমিও যাম বুলি ভাবিছিলো তাতে মানে হোটেল চোটেল তেনেকুৱা পাই নাই এইখিনি জেগা খিনি।
পাই পাই পাই ইমান ইমান ধুনীয়া জাগা নহয়। আমি আহ ফাষ্ট দিনা গলো গৈ কিনে শুনিছানে।
উম শুনি আছো কেইদিন আত
গৈ থাকে আমি অ দুইদিনৰ কাৰণে গলো
অ অ অ
দুদিনৰ কাৰণে গৈ তাতে মানে
উম
ফাষ্ট এদিন গৈ থাকি থাকি মানে ফাৰ্ষ্ট আমি ৰাতিপুৱাতে ওলালো। ৰাত চৰি মানে আমি ইয়াৰ পৰা গধূলি ওলালো গধূলি শুনিছানে উম গধূলি অ অ গধূলি ওলাই উম তাতে পালোগে আৰু পৰাত তাৰপিছতে তাতে আছে হোটেল আছে তাতে ৰিজৰ্টৰ তাতে উতালে হোটেল আছে হোটেলতে মানে এনেকে ৰুম আছে আৰু। বা তুমি তাতে থাকিব পাৰা। ফেমেলি থকা কেও আছে চিংগল কেও আছে আৰু বোলে মানুহ কলোৱা নাই এক্সটাকে সিহঁতে বেডো দিয়ে মানে এই যে অহ তেনেকুৱাই অ অ আছে তাৰপিছত তুমি যদি বিচৰা মানে নিজেও খোৱা জোতি নিজে বনোৱা কাৰণেও সিহঁতে সুবিধা খিনি দিয়ে। নহলে বা তাতে তাতেও খাব পাৰা কিনি। আমি আকৌ নিজে বনাই খালো। উম তাৰ পিছত নেক্স দিনা ৰাতিপুৱাই জীপ চাফাৰী কৰিব গলো নেক্স দিনা বা ওলাই নে চাফাৰী এনেকে আমি ওলাই দিনটো গল দিয়া এনেকে মানে কাজিৰঙাখন ফুৰোতে পুৰা একদম হাতী ঘৰ বাঘ। বহুত ভাল লাগিলে আমাৰ মোৰ মানে।
বহুত ডাঙৰ চাগে।
বহুত ডাঙৰ বহুত ডাঙৰ ফাৰ্ষ এদিন। কলোৱেছো ৰাতিপাই ওলাই চিপ চাফাৰী কৰিছো আৰু গধূলি বেছি গধ। লেকেনো
ভিতৰত চাগে লৈ যাাই চাগে জীপেৰে লৈ যায় চাগে ন।
উম উম জীপ ভাড়া কৰি গৈছো আৰু জীপ চাফাৰী বুলি কয়।
অ কিমানকৈ লয় জীপ চাফাৰীইখনত।
সেইটো পাৰ পাৰ্চন কিমানকে আছিলে বা। মই মানে পাহৰিলো কাৰণ আমাৰ। মই আমাৰ মানে আমাৰ ফেমেলিটো আৰু আমাৰ পা। পাৰ বন্ধু আছিলে। সেনেকে একেলগে গৈছিলো ত মানে পাপাহেঁতে গম পা। ব মই মানে ইমান এটা গম নাপাও।
অ অ।
এনে বাকী খিনি জানো মই সুধি কিনে হলেও তোমাক মই জনাম দিয়া। তুমি ক'ত কি কোন কোন জাবা।
আমাৰ ফেমিলিটো যাম বুলি ভাবিছিলোঁ ৰ'বা। দেখাও নাই বোলো চাই আহো সেইকাৰণে।
ঠিকে ঠিকে যাব লাগে যাব লাগে যিহেতু এতিয়া গৰমৰ বন্ধও পৰিছে।
অ
এতিয়া এতিয়া গৈ কিন্তু লাভ নহ'ব দেই।
এতিয়া বাৰিষা বতৰ কাৰণে।
অ এ। এতিয়া বন্ধ এতিয়া বন্ধ হৈছে এতিয়া কলে ত কেতিয়া যাবা তোমালোকে। ফেব্ৰুৱাৰী মানত যোৱা।
অহা অহা বছৰব।
অ।
অহা বছৰ পৰিতো নহব অহা মাহত যাম বুলি ভাবিছিলো।
এতিয়াতো পানী হব ন।
অ সেইটোও হয় পিছে চাই লওঁ ৰবাচোন অলপমান ভালকে। অ বন্ধ থাকে বাৰু অ হয় এইকদ বন্ধ চ বন্ধ মানে বাৰি। কালত বন্ধ থাকে ন।
বন্ধ বন্ধ কাৰণ পানী হৈযে পুৰা।
অ অ।
চাফাৰী কৰিব নোৱাৰিবা একো চাব নোৱাৰিবা। এতিয়া নাযাবা তোমালোকে।
অ অ তেতিয়াহ'লে দেৰিকে যাওঁ অলপমান।
অ তোমালোকে যাবা যাবা ভাল লাগে। বহুত ধুনীয়া পৰিৱেশ একদম শান্ত। মানে একো চিঞৰ বাখৰো নাই।
উম মই মানে এইফালে গৈছ। গৈছো বাৰু ইফালে কিন্তু মই মানে কাজিৰঙাৰ ভিতৰত সোমোৱা নাই আজিলৈকে। মানে গাড়ীত মানে যোৰহাট। যোৰহাট যেতিয়া যাওঁ মানে আমাৰ মামাৰ ঘৰ তা'তে ন মানে বাহিৰত। যেতিয়া বাছে যাওঁ মানে তেতিয়া মানে দেখা পাওঁ আৰু একদম ধুনীয়াকে গড়-চৰ বিলাক থাকে। মানে দূৰৰ পৰা দেখি দেখিছো আৰু। মানে - ওচৰ-ওচৰৰ মানে ভিতৰত সোমাই পোৱা নাই আজিলৈকে। আৰু জেগা খিনিও জং - ঘল ন, মানে তেনেকে হোটেল-চোটেলো দেখা নাই সেইকাৰণে মই তোমাক সুধিলো তুমিতো গৈছা। জানা ন হোটেল-চোটেল তেনেকে ৰিজাৰ্ভ-চিযাৰ্ভ আছেনে নাই।
অঁহ', আমি গ'লো মানে মাহঁতৰ লগত যোৱাত- মানে তেতিয়া আঁহ এনেকেই থাকি মেলি হয়তো গম পাওঁ আৰু, যে কেনেকোৱা কি। এনেকোৱা কি লাগিল, বহুত ভাল লাগিলে। মই এনেকে থাকা, মিলা, খোৱা খিনি জানো, কিন্তু জীপ-চিপত যিহেতু পাপ বা হতে পইচা দিছে ন, সেইকাৰণে মই মানে ইমান- এটা গম নাপালো কিমান ল'লে, বেছি নপৰে চাগে। কিবা এখন জীপত দিনটোৰ কাৰণে যায় ন, ত' তিনি হাজাৰ মান হয় চাগে।
অঁহ', -অঁহ', - ঠিকে আছে। সেইখিনিতো ল'বই লাগিব ন।
উমঁ-উমঁ। কিন্তু বহুত - ভাল লাগে দেই, বহুত ভাল লাগে। আৰু খোৱা-লোৱা খিনিও তোমালোকে- নিজে বনাই পেলাইও খোৱা বুলিও খাব পাৰিবা, আৰু যদি বিচাৰা- তেতিয়াহ'লে সিহঁতেও মানে নিজে- বনাই দিব অঁহ', -অঁহ',। অই' সেইয়া সেউজীয়া পৰিৱেশত থাকিচোন জানাই কিমান ভাল লাগে।
উম। সেইকাৰণে যাব ওলাইছো ৰ'বা। বহু দিন যোৱাও নাই। মাঁ ভাত বনাই আছে ৰ'বা। তোমালোকৰ?
তোমালোকে, অকল তোমালোকৰ ফেমিলিটোৱে যাবা নেকি?
অঁহ', অকল আমাৰ ফেমিলিটোৱে যাম।
অহ'।
অকল তোমালোকৰ ফেমিলীয়ে, আৰু কাৰোবাক নাইবা কোনোবাক সোধা।
অঁ' যাওঁ, চাওঁ ৰ'বা। তোমালোকেও যাৱা যদি ওলাবা।
আমিটো এবাৰ চাইয়ে আহিলো, এ' নেক্স ভাবি আছো। অঁহ', নেক্সট ভাবি আছো, উমঁ ভাবিছো এই- এই বৰদোৱা যে-
অঁহ', -অঁহ, বৰদোৱাৰ, বৰদোৱাৰ আমাৰো যোৱা কথা কয়ে আছে।
ওলাবা তেনে। এতিয়া নহয়টো- পিক-নিক টাইমত যাব লাগিছে এনেকে ধৰা জানুৱাৰী মাহত যাম দিয়া। মই মাঁহতকো কম, গাড়ী লৈ।
উম, বৰদোৱাৰ চাব মন আছে এতিয়া বোলে বহুত ধুনীয়া কৰিলে বোলে বৰদোৱাৰখন। আগৰ নিচিনা হৈ থকা নাই আৰু এতিয়া। আৰু মানে মোবাইলতো দেখিছো- ন বহুত ধুনীয়া আৰু বহুত ডাঙৰ কৰিছে। অঁহ', গৈছিলা?
এবাৰ গৈছিলো উম।
কেতিয়া গৈছিলা?
এ দুই হেজাৰ উম চৌবিশত নে, পঁচিছত গ, নয় চৌবিশত গৈছিলো। এই পঁচিছত গ'লো, পঁচিছত চৰি, চৰি। ভুল হৈছে, মই মানে দুহেজাৰ পঁচিশত গৈছিলো। নতুনকে যেতিয়া বৰদোৱা হৈছিলে এতিয়া, পঁচিছতে গ'লো নে চৌবিশতে গ'লো মান নে অলপ পাহৰি
অহ' হু হুম। অ
অছ উম কিন্তু গৈছো মই এনেকে বহুত ভাল লাগিছিল
উ মই যাই পোৱা নাই বাৰু যাব ইচ্ছা আছে উম উম যাম যাম যাব লাগিবা অ গাড়ী লৈ যাব লাগিব গাড়ী লৈয়ে যাম
অ
নিজৰ গাড়ী লৈ গলে মানে বেছি টাইম যে নালাগে যাওঁতে
অ
বাটৰুৱা গাড়ীত গ'লে অকমান টাইম লাগে আৰু, ৰখি, ৰখি যাই যে।
উম, উম, ঠিকে, ঠিকে। যাবা ঝাবা, নিজৰ গাড়ীতে যোৱাটো ভাল।
অ'।
আমিও মানে দুটা ফেমিলি গৈছিলো ন। সেইকাৰণে আমিও এনেকে গাড়ী ভাভ়া কৰিয়ে গৈছিলো
ঠিকে আছে
তোমালোকৰ ভাত কি হ'ল নে কি
নাই হোৱা নাই ৰবা বনাইহে আছে তোমালোকৰ ভাত হল
নাই আমাৰ বনাবই যোৱা নাই ভাত মানে ৰুট টি আৰু মাংসই বনাব
অ অ ইমান দেৰি কৰি খোৱা
ৰা তটো এনেই মই মই এতিয়া শি কৰো ৰভা যাও হে লাহেকে মায়ে মাংস বনাব ন মই আলু আৰু পিয়াজটো কাটি দিওঁ ৰভা মাই তেতিয়া বনাব পাৰিব
অ অ কাটি দিয়া কাটি দিয়া
উম কাতো কে ৰবা যোগাৰ খিনি কৰি দিও এনেও যোগাৰ কৰি দিলে মানে বনোৱাবোৰো পুতুক কেনে
সহজ হয় উম কটা মেলাতোৱে বহুত দিগদাৰ
উম হুম
কাটি মেলি দিলে মানে অকমান সুবিধা হয় আৰু
অ হয় বাৰু দিয়া তেতিয়া হলে মই সেয়া কৰিম নেক্স আকৌ ফোন কৰিম আ তেতিয়া আমি বৰদোৱাৰ কথা পাতিম দিয়া বৰদোৱা যাম দিয়া হ'ব
দিয়া হ'ব দিয়া পিছে তুমি কাম কৰা।
এবাৰ সুধি চাবা।
উম উম। সেইকাৰণে মই তোমাক সুধিছো উম।
ঠিকে ঠিকে। মইতো যোৱা নহয়ে বাৰু এইবাৰ। যিহেতু আমি গৈ আহিছো ন।
অ সেইটো হয় বাৰু।
বৰদোৱাটো গৈছো বাৰু নোযোৱা নহয়। কিন্তু মানে কি, নতুনকে হৈছে কাৰণে মানে আকৌ যাব মন গৈছে। বৰদোৱা গ'লে একেলগে, অ বৰদোৱা গ'লে একেলগে সেই মন্দিৰতো যাম। এইটো কি আছিলে? পাহৰিলো নহয়।
কোনটো মন্দিৰ?
শিৱৰ যে মন্দিৰটো।
অ অ হেৰি, আ মহা মৃত্যুঞ্জয় মন্দিৰ, মহা মৃত্যুঞ্জয় মন্দিৰ।
মৃত্যুঞ্জয় মন্দিৰতো যাম। তাকে ভাবিছো।
উম।
কি ভা হয়।
উহুম। দিয়া হ'ব দিয়া পিছে তুমিও যোগাৰ কৰাগে।
ঠিক আছে। দিয়া বাই গুড নাইট।
গুড নাইট।
উম।